অ', হয়-
উ পাইছো ৰ
দে, কি কৰি আছিলে?
কি কৰিছিলো এ এতিয়া এমাই আছিলো আৰু কি কৰিবি আকৌ কাম বোৰ নাই
মানে গৰমৰ বন্ধ দিছেি না মানে, চুত সেইকাৰণে কলেজ, চলেজ, খবৰ পাতি ভাল ধৰ কেনে
আৰু, ঠিকেই আছে।
উম, এনে ঘৰতে নাই, আকৌ, বেলেগ কিবা নকৰা।
ঘৰতে এনাই আছো, মই কম্পিউটাৰৰ কিবা অলপ কৰবা লগা আছিল, তাৰমানে, কম্পিউটাৰৰ এটা কৰ্চটো, মই আজি না কালি, মানে, যাই পেলাই এডমিচন লৈ আহিব লাগিব ৰ।
অ, কৰ্ছ লবি, মানে।
মানে, ক'ৰ্চটো, মই আধা শিকা হৈছি, অলপমান আছে শিকোৱা।
অ', শিকি ল'বি, এইখিনিও নহ'লে।
, সেইখিনি শিকাবা লাগবো। এই বন্ধু আছে, এমাহটো, এই গৰম বন্ধু দিছি না।
আজিকালি, মানে, চব কম্পিউটাৰাৰে ন, কম্পিউটাৰাৰে চব কাম হয়। কম্পিউটাৰ নলি নহয়, মানে, কম্পিউটাৰটো শিকি থ'বা লাগেই, প্ৰয়োজন।
অ', এই পৰীক্ষাৰ এই গৰম বন্ধতে, মই শিকিব আহিব লাগিব।
মই শিকিছো, অলপ কম্পিউটাৰ, এটা দুটা কৰ্চ কৰিছো, শিকিছো। তই কেইটা কৰছা? উম, এটা এটা
অ, মোৰ কম্পিউটাৰত ডিপ্ল'মা কৰ্চটো শেষ হৈছে।
অ',
আৰু, তেলিতো আছে এতিয়া।
মানে, আৰু বহুত কিবা কৰিব লাগে, এডিটিং কৰা ধৰক, কডিং, এইবিলাকো শিকিবা লাগে।
সেইগিলা শিকবা লাগেই, কিন্তু, সেইগিলা শিকবা লেগি, আমাৰ এয়াতে নাই না, এতিয়া অনলাইনে কৰিব লাগিব।
অ', অনলাইনে কৰিব পাৰি। অনলাইনো, আজিকালি, বহুত সুবিধা আছে, চব কৰিব পাৰি।
অনলাইনত, মবাইলত চাই পেলাই কৰিবা লাগিব, কাৰণ, এগিলা কৰ্চ । ডিপ্ল'মা কৰ্চেই, শিকে থাকে।
অ', আজিল তেনেকে অনলাইনত কিছুমান মাষ্টৰবলাকে বুজাই শিকাই য কমাৰ্চ হওক, চাইন্ঞ্চ হওক
উম, উম।
না, পইচা লাগে?
এইকেইটা , শিকয়, আৰু যদি তোৰ অলপ তানে, আৰু বেছিকে কৰিবা ইচ্ছা , ফ্ৰীতে , ক'ৰ্চটো কিনি পেলৈও কৰিব পাৰা। কৰ্চটো কিনলেও, কৰ্চটো বেছি নহয়, না।
তই যে এটা মাষ্টৰ কথা কৈছিলি, বহুত কাৰণে, মানে, বহুত কিবা কৰিছিল ।
অ', ছাৰ তোক এতিয়া কোনটো বা কথা কৈছা, তই সেই নামটো আছে।
এনকে, খান-চান
অ, ' খানচাৰ, অ', খানচাৰ।
মানে কি, মানে কি কৰিছে, মানে খানচাৰে?
তাৰমানে, খান চাৰে ফ্ৰীতেও শিকায়, আৰু পইচা লৈ, পইচা কিমান ল'ব? একশ টকা, দুইশ সেনকে, দুই একশ, দুইশ নলয়, পাঁচশ সেনকে লৈ পেলেই চলি গেলা পৰ
অ, মানে, কম পইচা লয় আৰু।
কম পইচা, আৰু এ, একশ মান লৈ পেলাই পঢ়ে, আৰু এনেও নহয়, যি একেলাই স্কুলৰ কাৰণে চাকৰি কাৰণে, যি এক্সাম দিবা লাগে, সেই এক্সামৰ কাৰণে পঢ়ৈ।
অ', ভালে হ'ল মানে এইবিলাকে কৰিব পাৰোঁ আৰু আমি নাকি!
অ', অ', কৰিব পাৰি আৰু ছাৰে তামানে দুখীয়া মানুহৰ কাৰণে সেই হস্পিতালো বনাইছে।
হয় নেকি, মানে ক'ত হস্পিতাল?
হস্পিতালতো আছে এতিয়া, তাৰমানে নতুনকৈ তাৰমানে বনাইছে না এই বিহাৰত আছে অ', ভাই।
অ', এখান হস্পিতাল ন, এখানে!
বৰ্তমান এখানে বনাইছে আৰু পিছত আৰু বনাব আৰু ভাই।
মানে ফ্ৰী আৰু হস্পিতালত দুখীয়া মানুহৰ কাৰণে!
তাৰমানে ফ্ৰী মানে সেই ধৰি লওঁক কিছুমান চাৰ্জাৰী কৰাতে কিছুমান চাৰ্জাৰী কৰাতে হস্পি তালত দুই হাজাৰ, তিনি হাজাৰ পইচা লাগে না!
অ', খৰচাও লাগে মানে বস্তুবিলাক।
অ', বহুত তাৰমানে পইচা লাগে এতিয়া, সেইটো চাৰ্জাৰীয়ে যদি মানুহে খান ছাৰৰ মেডিকেলত যাই পেলাই কৰে পঞ্চা টকা নহ'লে, চল্লিশ টকাতে হৈ যায়।
অ', ঠিকেই
আৰু এনে নহয় যি তাৰমানে কম পইচা লৈছে কাৰণে ব সেইগিলাক কম হ'ব, ছাৰে সেই মেডি সে জাপানৰ বস্তুগিলা।
মানে চব বস্তু ভাল আৰু এডভানচ কম পইচা হ'লেও!
বহুত এডভানচ বহুত, সেইকাৰণেতো ছাৰে সেইকাৰণে ছাৰে
মানে জাপানৰ পৰা আনচিতো বহুত ভালে হ'ব, জাপানৰ বস্তুবিলাক এডভান্স। তাহাতঁৰ ডক্তৰৰ বস্তুবিলাক।
অ'। আৰু এই ডাঙৰ, ডাঙৰ তাৰমানে সেই জানা, জানা ডাক্তৰগেলা আঞ্চি হায়াৰ কৰি।
অ', মানে তাহাঁতকো পইচা দিব লাগে না মানে খান ছাৰে এনে কি ক'ৰ পৰা ইমান পইচা পায়?
পইচা পায়, আছে। পইচাটো এতিয়া ক'ৰ পা বা পায়, এতিয়া ডনেশ্যন দে
অ', ডনেশ্যন দিব পাৰে।
অ'। মুঠতে ছাৰ তাৰমান ষ্টুডেণ্টচৰ পৰা বেছি পইচা নলয় আৰু ষ্টুডেণ্টচ হওঁক নহ'লে, পেচেণ্ট হওঁক তাৰ তাতে বেচি পইচা নলয়।
হয়, হয়, মানে ভালে কাম কৰি আছে আৰু।
উম, উম। এতিয়া কি তই দিনতটো ঘৰতে নেকি?
উম, ঘৰতে।
আৰু বেলেগে নাই কিবা ফুৰবা চুৰবা জানা!
গধলা যাবা পাৰোঁ ক'ৰবা, গধলা যাওঁ এনে কিটাবা।
অ'। ময়ো আজি যাম বুলি ভাবছোঁ।
অ', যাবা লাগে যাবি। ফুৰা চুৰা অলপ কৰিবা লাগে, মনতটো মন ভাললাগে ।
এইবছৰ, এইবছৰ ড্ৰপ দিছিলোঁ না এই ড্ৰপ দিওঁতে আৰু ঘৰতে বহি আছোঁ আৰু ক-কত যোৱা নাই, এই বন্ধতে এইকেইদিনে আৰু। ক'ৰবাত যাব লাগিব ফুৰবা। কাৰণ বন্ধৰ পিছতো আৰু কলেজৰ পৰাই যাব লাগিব।
ফুৰবানে ওচৰতে যাবি না দূৰতো যাব লাগে।
দূৰত যাব লাগে কিন্তু চাইকেল চলাই, চলাই আৰু কিমান দূৰলে এতিয়া স্কুটি হ'লে বেলেগ কথা।
নহয় দূৰত মানে শিৱসাগৰ, শিৱসাগৰ যাব পাৰা ধৰি লোৱা তাতে ৰংঘৰ কাৰেং ঘৰ থাকে, চাব পাৰা।
অ', সেই সেই যাম ৰ' বৰ্তমান যেতিয়া আৰু পইচা চইচা হয়, তেতিয়া যাম তেতিয়া পইচাৰ অলপ সেই চলি আছে না।
মানে এইবিলাক অলপ ভ্ৰমণো কৰিবা লাগে, ধৰি লোৱা অলপ কিবা। শিকিলো শিকিলো ঘৰিলো না কি।
ভ্ৰমণ কৰিবা লাগে।
এনেই ক'ত ক'ত যাই পাইছা তই দূৰত মানে।
দূুৰৰত এই চিৰিয়াখানা চাব গৈছিলোঁ, আগতে গুৱাহাটী। এনে দূৰত গ'লে গুৱাহাটীকে যোৱা যায়। গুৱাহাটীৰ বাহিৰে নাই বেলেগ এনেকে যোৱা নাই।
চিৰাখানা এনে কি কি দেখা পালি।
চিৰাখানাত দেখছো তাতে জীৱ জন্তু গেলা দেখছো আৰু কিবা কিবি।
উম, মই গৈছিলোঁ সৰুতে।
উম, এই দূৰৰ বুলি কলি আৰু গুৱাহাটীকেই আৰু। দূৰৰ বুলি ক'লেই দেছো
মই দেখছো অজগৰ দেখিছোঁ। অজগৰ আৰু সিংহ, সোণালী বান্দৰ অ' দেখিছিলোঁ। কিন্তু এতি বিলুপ্ত হৈছো সোণালী বান্দৰটোৰ।
অ' এতিয়া প্ৰায় আৰু বিলুপ্ত হবই আৰু থাকলেও কৰবাত এটা দুটা এনকে থাকবো।
টা মানে কিবা কৰি ৰক্ষা কৰি আছে আৰু এটা দুটা
উম। বাকী এনেই মোৰ এই কাজিৰঙা আৰু মানাসক যাব ইচ্ছা আছে।
কাজিৰঙাৰ আৰু মানস।
অ' মানাহ ৰাষ্ট্ৰীয় উদ্যান যি আছে তাতেহে এ যাবা ইছা আছে। অ' তাতে বহুত আছে চাব লগা।
কাজিৰঙা চাই ইতা নাই কাৰজিৰঙাইটা নাই বহুত কম।
কিন্তু, মানহত কিন্তু আছে।
তাতে যাই পোৱা নাই ন।
তাৰপিছত তাতে যায় পোৱা নাই এ মই এইবাৰ সেই বৰপেটাৰ যাম বুলি ভাবছো ৰহ।
বৰপেটাত কিয়া, কিবা আছে।
বৰপেটাত তাৰমানে সেই হয় ন আৰু তাতে এই বৰপেটাত দেউল আছে চাব লগা আছে বৰপেটা বহুত।
দেউল অ' দেউল অ'
আৰু বৰপেটাত সেই হোলীৰ দিনা যাম বুলি ভাবিছোঁ। মোৰ লগ এটাৰ লগত, তাতে তাৰে হোলীতো বহুত ডাঙৰ হয়।
অ' মানে মন্দিৰ আৰু কিবা মন্দিৰ আছে আৰু তাতে।
আৰু এততে দেউল আছে।
দেউল এইটো দেউলটো মানে কিহৰ মন্দিৰ এইটো।
এইটো মই বেছি ভালকে নাজানো ন।
মানে তাৰে দেউলতে মানে উ উদযাপন কৰে আৰু হোলী।
অ' হোলীতে অ' বহুত ডাঙৰকে কৰে এইটা মই এ মোৰ লগ এটাৰ লগতে যাম খুজছো ৰহ। মোৰ আগৰে লগ এটা আছে কলেজৰ লগ। তাৰ লগত যাম বুলি ভাবিছোঁ মই। বাকী এই যাব লাগিব আৰু যায় থাকবা লাগিব আৰু আৰু ঘৰৰ সদায় আৰু ঘৰতে আৰু সোমাই থাকিলে নহয় ন।
ঘৰতে থাকিলি নহয় মানে বাহিৰত যাবা লাগে ধৰি লোৱা কিবা কিবি শিকব পালে নলেজটো বাঢ়িল।
উম, এই ঘৰত তোমি থাকি থাকি কনফিডেন্ঞ্চটো একদম ল হৈ গৈছে।
হয়। কনফিডেঞ্চটো বা ইম্পৰ্টেণ্ট কথা কিন্তু।
উম, সেইকাৰণে কিবা ক'ৰবাত। দিলে সেইকাৰণে কিবা যদি ক'ৰবাক ক'লো আকলাই যা তেতি তাৰানে লগ নহোতে কিবা যাবা ভালে নালাগে। লাজ লাগি থাকে
কনফিডেঞ্চো বাঢিব মানে মানুহ লগত বাহৰা মানুহ ধৰি লও চিনাকি অচিনি মানহ লগ কথাাতব লাগব আৰু চেষ্টা কৰিব লাগিব তেতিয়া কনফিডেন্সটোঢ়িব
উ ইয় কাৰ আগটো ভাল কিন্তু ক কথাাত পাক দিম বেলেগৰ লগত
পালেতো মানে কথা ধৰি লক কথা পাতব পাৰাৰে আৰু মানে অলপ চলপ কিবা শিকা পাৰিলো
উ অ তানে বেলেগ মানুহৰ লগত কথা পাতিলো তেতিয়া অলপ কনফিডেন্ঞ্চটো ভাল ল
অ কিবা বিষয়ৰ ওপৰত কথা পাতিলো জানলোওষয়টো
উ অলপ বিষয়ৰ কথা পলো কিন্তু ভাল কথা পাল
দয়া লকি
তাইে কি ভটছআপ খালো
নাই এক নাই বনাই আছে বন হৈছে আহ তামানত থাম আৰু
অ
ত এনে ভাতৰ টাইমিং মানে কি ৰখা এ কেইট এ
আমাৰ দুটাৰ পৰা আৰু এটা সিমান মত খাাম
চাৰ পোৱা
পুৱা এইকেইদিন তাৰমানে এটা নতুন নিয়ম বনিছো পুৱা তাৰমানে নটাৰ পে দহটা তাৰ নটাৰ পৰা দহটাৰ ভিতৰত আৰু ভাত খাব লাগিব আৰু
হয় অ ৰাতিপুৱা নটাৰ পৰা দহটা নহলে চাৰে দহটা এইখিনিৰ ভিতৰতকিয় দেৰি কৰিব নহয়
অ পুৱাল অপ জল্দি খাবাই লাগে মানে
অ এইটো তাৰমানে আজি ইয়প কৈছো আৰু
খুৱ খোৱা মানে জ্বলি উঠব লাগে অলপ দৌৰা নহবা মেডিটেশ্যন কৰিব লাগে বিি এম চি এম কৰিব লাগে
উম উম
ধৰি লও দিনটোত কিবা এটা এক্টিভিটি মানে কৰিব লাগে ধ স্বাস্থ্যও ভাল ভাল
অ এনেই দাৰ বজা আছিলো কিন্তু এইকেইদিন দাৰ বজা হয়য়ে নাই মনেকেইদিন ৰাতিপুৱা ৰাতিপুৱা ধাৰবা আহিছিলো যাব লাগিব আৰু
উম ধৰি ল পোৱা জ্ি উঠ কেনে উঠা ভাল মানে উঠি ধৰি লও বহুত কম থাকিলেেইবিলাক মানেে খম ঠিক এনে কাম চাম কতল খ হয় হয় পানী চানী পানী খানা
আ পানী আহ
উ বহুত বেছি পানী খা লাগে পানী খোৱা ভাল
অ আৰু গৰমৰ দিনতো খাবেই লাগে
উ গৰম দিনত বহত খাব লাগে ধৰি লওোৱা গৰম দিনত তিন লিটাৰ তো চাৰি লিটাৰ মান দি পাৰা খাব লাগে
অঁ সেইটো হয়
কিন্তু খাই কিনে ডাইৰেক্ট পিচি পানী খাব নাগে
উম উম
হাত খোৱাৰ পিছ ঘণ্টাাৰ পিছতহে পানী খাব লাগে
অ সেইটো হয়
একেবাৰে এক লিটাৰ খাব নাগে একগিলাচ খালি দুই গিলাচ
অলপ অলপকে অলপ অলপকে খাই থাকিব লাগে আৰু
বিহ থ ন ভাল শাক চবজি খাব লাগে
অ শাক চাকতো খাব লাগে এই মোৰ কিন্তু সেই শাক চাক বেছি আৰু খোৱা নাযায় আৰু মানে সৰু পেয়া আলু সতে ঘতেগিলা শাক পাচলি সহকাৰে বেলেগ চব্জি তবজি এইবিলাক খুৱাই নাযায়।
মই চেষ্টা কৰিব অল হক। চবজি খোৱা
আৰু অলপ অলপ চলপ এতিয়া শাক খোৱা আৰম্ভ কৰিছো। শাক চাক আনিলে খাঙাৰ কিন্তু বেলেগ শাক পাচলি ইমান খোৱা নাযায়।
শাক চবজি কি খাবি আৰু চব সেই হৈছে দেখোন বিষাক্ত দ্ৰব্য পাওঁ।
অ', এই আমাৰ তাৰমানে আমাৰ এই আৰু তাৰমানে আমাৰ তাতে অলপ সেই খেতি কৰে এই নেচৰাা চেচা এইগিলা ৰুৱে
হয়।
সেইগিলা ৰোৱাহে আনে।
মানে খাব লাগিলে মানে নিজৰ ঘৰতে মানে খেতি কৰাটোৱে বেছি ভাল।
অ', ব বৰ্তমান চব এটা ডুপ্লিকেট হৈিছে চব তাৰমানে থাক অ ঔষধ মাৰে।
চব ঔখাত মাৰা নখলে বেয়া। প্ৰ'টিনটো লাগবই না খাবাটো লাগবই আৰু খালেও বেয়া ঔষধ মৰা বস্তু খালে টো হানিকাৰক।
উম, উম।
দে, দে, নে
দে।